অ' কি কৰিছা?
পানী খাই বই আজৰি হৈছোঁ৷ কি কৰি আছা?
ময়ো এই ভাত পানী খাই আজৰি হৈ অলপ বাগৰি দিছিলো৷ মানে আজি বহুত গৰমতটো, উম আজি বহুত গৰম ৰ'দ,
সেইফালে ৰদ চোকানে?
চোকা, বহুত চোকা ওলাব নোৱাৰি ঘৰৰ পৰা৷ কিন্তু হেৰি বতাহটো মাৰি আছে বাৰু অলপ-অলপ৷
বহুত চোকাৰদ দিছে মানে মূৰতো একে টিং টিঙাই আছে। বাহিৰৰ ফালে বাহিৰ ফালে যে চাবই নোৱাৰি ইমান মানে
অ' আৰু ফেনৰ বতাহত থাকিলেও দেখোন। গৰম-গৰম বতাহাহে লাগে। আমাৰ এইফালে অলপ বতাহ মাৰি আছে সেইকাৰণে আমি
বৰষুণ-বৰষুণ এজাক নপৰিলে যে। একে বহুত মানে হেৰি অশান্তি লাগি যাব।
অশান্তি লাগিবতো লাগিব কিন্তু এতিয়া বৰষুণ পৰিলে যে হেৰি হব মানুহৰ খুব। বেমাৰ হ'ব।
অ' সেইটো হয় তথাপিও এতিয়া ইমান ইমান চোকা ৰ'দ। আৰু যে কেনেবাকে যদি আকৌ কাৰেণ্টটো নাথাকে।
অ মানুহ কেনেকে থাকে
বহুত কষ্ট বহুত কষ্ট এদিন যে এদিন বেছি দিন হোৱা গোটেই ৰাতি লাইন নাই অ মই যে অ মই একদম বিচনীয়ে বিচিহে আছো আৰু হোৱাই নাই মই গোটেই ৰাতি নুখোলোৱ শুবই নোৱাৰিলো ছোৱালীজনীও মানে একে গৰমত নাথাকে বিচনীখন বন্ধ হলেই মানে তাই বাগৰি থাকে উম বাগৰি ফুৰে গোটেই বিচনা
যেনে তেনে থাকিব পাৰে কিন্তু সৰু ল'ৰা ছোৱালী বিলাকৰ কাৰণে দিগদাৰ
কষ্ট ন গৰম দিনকেইটা আচৰিত কিন্তু।
আৰু গৰম বিলাক আগতকৈ বেছিহে হৈ আহিছে গৰম
এতিয়া আৰম্ভটো হ'লেই না
গৰম বন্ধ উম হ'ল কালিৰ পৰা আৰম্ভ হৈছে
কবালৈ যোৱা কিবা
অ ক'বালৈ যোৱা প্লেনিং কৰিছো বাৰু ভাবি আছো এ কলে মানে প্ৰথমতে আমি ওচৰে পাজৰে যাম বাৰু কৰ'বাত
উম উম উম
বৰদোৱাৰ ফালে যাওঁ
উ
বৰদোৱা মানে নতুনকৈ প্ৰকল্পতটো চাবলৈ যোৱা নাই যে অ এবাৰ গৈছিলো তেতিয়া মানে বন্ধ অ বন্ধ আছিলে যে
উম উম আমি চালোগৈ যেনিবা কিন্তু এনেকুৱা ৰ'দত যে তাত খোজ দিবই নোৱাৰিবা মানে তাত ফুৰিবই নোৱাৰিবা চব মুকলি যে তাত অ তাত এতিয়া ফুল চুল বিলাক বা সৰু সৰু গছৰ পুলিবোৰ ৰুইছেহে নতুন নহয় গছবিলাক হোৱাই নাই চাফা বহুত চাফা কিন্তু তাতে পকা যে পকা যে আমাৰ আমি যাওঁতে বহুত কষ্ট পালো আমি যাওঁতে মানে কি হ'ল আমি গাড়ীতে মানে চেনডেল থৈ গলো প্ৰথমে থানলে গ'লো থানত গাড়ীতে চেণ্ডেল থৈ থানত সোমালো থানৰ পৰা এই পিছফালেদি আজি যাব পাৰে সেইফালেদিহে গ'লোগৈ তালে খোজকাাঢ়ি মানে চেন্দেল নিপিন্ধাকে খোজ দিব পৰা নাই ইমান মানে ৰ'দৰ
অ বোৰ দিগদাৰ আমাৰো তেনেকুৱা হৈছিলে বাৰী যেতিয়া মহামৃত্য স্যুঞ্জয় মন্দিৰটো হেৰি কৰিছিল প্ৰথম আৰম্ভণিত আৰু তেতিয়াতো বহুত গৰম আছিল
উম
পিছত তেনেকে আমি সেই গাড়ীতে থৈ গলো তাৰ পিছত তোন একদম খোজ কাঢ়িব নোৱাৰি ল'ৰা ছোৱালীও খোজ দিব নোৱাৰে একদম ইমান অসুবিধা হৈছে তাৰ পিছতে আৰু তেনেকে হেৰিত, কিবা জঙাল মলহ সৌ, হেৰি এটা বুলি কয় যে। ফালে তোমালোকৰফালে আছে নেকি? অ। তাতে ওচৰতে আছে শুনি আছো কিন্তু যাব পৰা নাই। তাতো এবাৰ যাম। বুলি ভাবিছো। মানে ল'ৰা ছোৱালীয়ে চাই ভাল পাব ন।
অ। যোৱা নাই দেই হয়। কথাটো মইো নাই যোৱা মই শুনিহে আছো জুঙাল বলহো। হেৰি আছে বুলি। শুনিহে আছো।
ফুলি আছে। আৰু কিবা কিবি মানে খেলিব পৰা কিবা হেৰি পাৰ্ক।
অ, পাৰ্ক দিছে যদি ল'ৰা ছোৱালী লৈ যাব পাৰিচোন।
আৰু পুখুৰী পাৰ বিলাকো মানে ধুনীয়া। পকা কৰি দিয়া মানে দেখিব খুব, ধুনীয়া লাগে বোলে।
মই সুধিব লাগিব। উম, উম, মই শুনিয়ে আছো বা জানো ন ইতিহাসৰ কাহিন শুনি কিন্তু যোৱাহে হোৱা নাই স দিব লাগিব। ইমান ওচৰতে আছে ন। গৈ আহিব পাৰা যাব, বাইকতে গৈ।
আমি মানে ওচৰত থকা বস্তু বিলাক ইমান গুৰুত
উম, এনেই দূৰলে আমি হাবাথুৰি খাই থাকো। কিন্তু ইমান ৰ'দত ইমান গৰমত
অ, ধেমালি নহয়। যোৱাবাৰ গৰমৰ বন্ ন্ধত আমি ল'ৰাটোক লৈ হেৰি গৈছিলো, এই, মানে গুৱাহাটীলৈ গৈছিলো। চিৰিয়াখানা দেখুৱাবলৈ বা এনেকে চাইন্স মিউজিয়াম তেনেকে অ', তাৰ পিছত সেইদিনাও ইমান কষ্ট পাইছো। মানে গৰম বন্ধত যোৱা নহ হয় এনেকুৱাত। মানে ধৰা ঠাণ্ডাত ধুনীয়াকে
দিনত নগ'লে যে আকৌ যোৱাও হেৰি, সম-সুবিধা নিমিলে। কাৰণ
সময় নিমিলে। উম, মানে আমি যোৱা দিনা মানে ইমানেই ৰ'দ আছিল আজি যেনেকুৱা ৰ'দ দিছে মানে তেনেকুৱা। তাৰ পিছত, একদম ল'ৰাটো মানে এনেই নোয যোৱাৰ আগত ইমান হেৰি কৰি আছিলে, এক্সাইটেড হৈ আছিলে, হেঁপাহ হৈ আছিলে যিটো তাত গৈ পোৱা পিছতে মানে ঘৰলৈ যাওঁ, ঘৰলৈ যাওঁ এনেককা মই নাযাও আৰু, নাচাও আৰু তেনেকুৱা হৈ গৈছে। আৰু গৰমত লৰা ছোৱালী কষ্ট
নাই, ইমান দূৰ বাটত অ যাবলে নালাগে। আৰু সৰু হৈ আছে নহয়।
অ', অলপ মানে বতৰটো ঠাণ্ডা হ'লে তেতিয়া
কন ডাঙৰ হওঁক, তেতিয়া ঘূৰাব লাগে। অকনমান ডাঙৰ হওঁক যাতে সিহঁতে বুজি পায়। ন, এতিয়া সৰু হৈ সৰু হৈ আছে। ওচৰে-পাঁজৰে ফুৰিবা দূৰলৈ গৈ লাভ নাই।
মানে ল'ৰা ছোৱালী লৈ অলপ দিগদাৰ হয়। ডাঙৰ মানুহ যিয়েই নহওঁক।
বৌ মানে ভায়েক এজন থাকে গুৱাহাটীত। আমি তালৈ গ'লো। তাৰ হেই সিহঁতৰ ৰুমত থাকি মানে ফুৰিলো আৰু চ চিৰিয়াখানা, চাইন্স মিউজিয়াম, বৈশিষ্ট মন্দিৰ তেনেকে গ'লো বাৰু। কিন্তু হয়, গৰমতটো বহুত বেছি। বহুত বেছি গৰম। আৰু যোৱা দিনা আমি আধা মৰা নিচিনা মানে এনেকুৱা হৈ গৈছে যোৱাৰ দিনা।
অ', হয়, হয়। আমি মানে কি আমাৰ গাঁৱৰ পৰা কেইবাজীও গৈছিলো মানে তে এনেকে ল'ৰা ছোৱালী লৈ। এ ট্ৰেভেলাৰ এখনত লৈ গ'লো। গাড়ীখনত যাওঁতেও মানে ইমান গৰম। ৰখালে মানে মানে মানুহ ৰবই নোৱাৰি গৰমত। অ'। তাৰ পিছত একদম মানুহ বিলাকে বিচনী মাৰি মানে তত পোৱা নাই। এক কিছুমান এ তোন ল'ৰা ছোৱালী বিলাকে কাপোৰ-চাপোৰ খোলা খুলি দিছেগে পিছত। থাকিব নোৱাৰি। অ'।
হেৰিত এয়া ওচৰে-পাজৰে খিনিতে ঘূৰা। অ', আমি এই এই মৃত্যুঞ্জয় মন্দিৰত আমিও প্ৰথমবাৰ যেতিয়া নতুনকে বনোৱাৰ পিছতে গৈছিলো।
অ', তেতিয়া বহুত গৰম আছিল। অ'। আ আমি মানে ৰাতিপুৱাই গৈছো, মানে আমি শৰাই লৈ গৈছিলো। তাৰ পিছত এ তিয়াতো ৰাতিপুৱাই যাব লাগিব ন।
উম, আমি আকৌ আবেলিয়ে গৈছো। আবেলি গৈও যে মানে ষ্টেপ কেইটাত ভৰি দিব নোৱাৰা, খোজ দিব নোৱাৰা। আৰু যে এই মন্দিৰ জ নৰ মানে চাৰিওফালে যে ঘূৰে। ষ সেইখিনিত যে কেন-পকা টাইলছ ন, তাতো যে খোজ দিব নোৱাৰে। বা কি শান্তিত
শান্তি নাই। এনেকুৱা এ সেইকাৰণে মানে অ', এনেকুৱা দিনত ক'তো যাবই নালাগে আৰু ল'ৰা ছোৱালী মানে গৰমত বন্ধ দিয়ে ঘৰত অলপ আৰাম কৰিবলৈ ন অ গৰম গৰম উঠে স বহুত সোনকালে তাৰ পিছত একদম তাতে গুৱাহাটীত গুৱাহাটীত যোৱা দিনা চিৰিয়াখানাত বহুত ওপৰত জানো চি নাথাকে একদম লৰা এটা পৰি গ'ল নহয় হয় দৌৰি আহিছিল তাৰ পিছত একদম মুখ চুখ মানে দাঁত চাত ভাগ গ ল'ৰাটো মানে ড্ৰেইনত পৰি গ'ল তাৰপিছত এনে গৰম ইফালে তাৰপিছত একদম মানে হাহাকাৰ লাগি গৈছে আৰু মাৰ ঘৰত অলপ সাৱধান হ আমাৰ লগত যোৱা নহয়
অ বেলেগ অ সাৱধান হ'ব লাগে হয় হয় দিয়া অ আৰু যে এতিয়া বাঘ বাঘবোৰ যে থাকে বা দেখিলে ভয়ানক হয় বহুত হেৰিত মানে আৱদ্ধত ৰাখিছে তথাপিও ভয় লাগে ন তথাপিও ভয় লাগে মোৰ
তেনেকে মানে ওপৰৰ পৰা অ নামি আহোতে এই সৰু ল'ৰা ছোৱালী লৈ গলে এনেকুৱা পাহাগীয়া ঠাই বিলাকক অলপ সাৱধান হৈ যাব লাগে
সাৱধানে তঁই তাকৈ গৰমটো ইমান পোৱা নাছিলো
অহ গৰমটো ইমান উম উম মানে তাত ইমান গৰম নাই কিন্তু আমি মানে উম বেলেগ খিনি ঠাই চাই পেলাই মানে তালৈ গ'লো যে সেইটো কাৰণে মানে বেছি হতাশ হৈ গ'লো
অহ অহ
মানে বহি বহি বহি গৈছো আৰু পাহাৰ যেতিয়া উঠিব লাগে ওপৰলৈ কিন্তু এতিয়া ভাল ভাল হ'ব চাগে দেই হেৰিবলাক মানে কিবা বনাই আছে আছে নহয় আকৌ নতুনকে এতিয়া মানে বেছি জংঘলৰ
নাই তাত বাহ বাহবোৰ আছে যে সৰু সৰু কি বাহ জানো সেইবিলাক বাহবোৰ মানে বাঁহ গছৰ নিচিনা যে কিবা কিবা বেলেগ প্ৰজাতিৰ বাহ অ জংঘল নহয় যে সেইবোৰ আছে যে অকন অ অকন সেইকাৰণে ঠাণ্ডা ঠাণ্ডা বাঁহৰ অহ বাঁহ কেইজোপা তলে তলে বাঁহ
নহয় এতিয়া মানে আমি কি হয় মানে বস্তু বস্ত বিলাক আমি ভালকে দেখা নাপাও ন উ মানে লটা বা গছ গছনি আৱৰি থকা কোনোবাতো সময়তহে মানে ওলাই ন কেতিয়াবা মানে চাইন বৰ্ড খনত লিখা হৈ থাকে যদি বস্তুটো আমি ভালকে দেখা নাপাও অ কিন্তু এতিয়া মানে সেইকাৰণে মানে কিবা গ্লাছৰ ব্যৱস্থা কৰিব চাগে মানে হেৰি কৰি আছে ডাঙৰ ডাঙৰকে কিবা বনাই আছে অ মানে সেই সলনি কৰি দিব চাগে অলপ উন্নত হব চাগে উম অ একেদিনৰ কাম নহয় এদিন থাকি মানে পাৰ্ট পাৰ্টকে এনেকে চাব লাগিব ভাগ ভাগকে। তেতিয়াহে মানে
উম এদিন বোলে চাইন্স মিউজিয়াম চালো বোলে চিৰিয়া খানালৈ গলো তেনেকে যাব লাগিব নহলে নহব উম তেনেকে যাব লাগিব আমি যেনিবা চাওঁতে সেই আমি তাত থাকিলো যে,
অ অ অ আমাৰো থাকা বাৰু হেৰি আছিল কিন্তু কৰ মানুহ গলো যে সেইকাৰণে মানে একেদিনাই একেদিনাই গুচি আহিলো
উম উম আমিও চাওঁচোন আমাৰ আমি আকৌ সেই হেৰিলৈ যাম বুলি ভাবি আছো নিজৰা পাৰলৈ।
অ নিজৰা পাৰো অ নিজৰ পাৰটো আমি হেৰিত গৈছিলো জানুৱাৰীতে গৈছিলো। অ', বেছি গৰম নহয় আৰু এনেকুৱা দিনত ইমান মানুহ চানুহ নাথাকে ধৰা জানুৱাৰী অ', অ', অ', হ'ব দিয়া ডিচেম্বৰ জানুৱাৰী মানত তেনেকুৱাত ভাল আৰু এতিয়া এওঁ এতিয়া তেনেকুৱা ভাল মানে হেৰি ঠাণ্ডাতো হয় কিন্তু মানুহ বহুত এনেকুৱা দিনত কিন্তু কমে মানে পিকনিক সেইখিনি সময়ত পিকনিকৰ সময় যে
বাৰু দিয়া হ'ব দিয়া
উম, উম হ'ব দিয়া।
উম, উম
কাটি দিবনে নোৱাৰা
কাটা যোৱা নাই দেখোন।
ফোনটো কটা যোৱা নাই যে
মইয়ো কাটি আছো কটা যোৱা নাই কিয়বা